অ'। শুনিছানে? শুনিছানে নাই?
শুনিছনে নাই?
শুনিছানে?
শুনিছ
শুনিছানে নাই? আহ, আহ, শুনিছো। কোৱা?
মই শুনি আছো। তুমি শুনিছা নাই?
শুনিছো। কি কৰি আছা?
মই এ বাহিৰতে বহি আছো, তুমি কি কৰিছা?
অ', মই ভাত-চাত ভাত খাই শুব লও বুলি ভাবিছো, ভাত-চাত খাই শুব শুবলে লওঁ বুলি ভাবিছোঁ।
অ', তুমি হেডফোন-চেডফোন নলগাবা, তুমি ফোনটো ডাইৰেক্ট কাণত লোৱা।
নাই লগোৱা, মই কাণতে লৈ আছো ফোনটোন তুমিও কাণতে লোৱা। শুনিছানে?
শুনিছা নহয়?
মই শুনি আছোঁ, কোৱা?
হেল্ল'!
মই শুনি আছো।
মই শুনি আছো, ভাত খালানে নাই? ভাত খালা? মই শুনি আছো, ভাত খালানে নাই? তোমাৰ মাতটো অহা নাই, হেৰি আহিছে কপি-কপি আহিছে। তোমাৰ মাততো কপি-কপি আহিছে।
মোৰ মাতটো কঁপি-কঁপি গৈছে নি? অ', এতিয়া?
এতিয়া আহিছে ভালকে, এতিয়া আহিছে।
অ'।
শুনিছানে?
হয়।
শুনিছানে নাই? মাতটো তোমাৰ এবাৰ আহিছে, এবাৰ নাই অহা।
এতিয়া শুনিছানে নাই? নেটৱৰ্ক তুমাৰটাতহে নাই, আমাৰ ইয়াত আছে।
অ', অ', এতিয়া শুনিছো, এতিয়া শুনিছো।
বিদ্যালয়ত হেৰি আছিলে নহয় আমাৰ, আমাৰ বিদায় আছিলে নহয়।
কি আছিলে?
আমি তোমাৰ কেইটা বজাত, আমি নটা মান বজাত স্কুললে গলো। ন বজাত যোৱাৰ পিছত ল'ৰা ছোৱালী খিনিৰ লগত কথা কথা পতা পাতিলো। তাৰপৰা